হেল্ল'অ
আহ।
অঁ শুনা পাইছা নে?
উম। অ অ তাৰপাছত আহ হেল্লো
অ শুনা পাই আছোঁ।
তাৰ পিছত তাক মানে নিব খুজিলে হা। দেন মইতো নাযাওঁ ওলাই চব লম তাৰ পাছত মই অকলে যাম
উম।
মই নাযাও তাত এবাৰ কিন্তু তাক থৈ যাম যাবা। সি নাযায় দেউতাই যে কৈ গৈছিল তাত। সিহি যাব আৰু সহঁতে মইনো আৰু ক'ত ৰাতি যাম তাৰ ওচৰত। তহঁতৰ ল'ৰাৰাকেইটা ক'লে নালাগে দিয়া নহ'লে আক কিবা হ'ব আকৌ। আকৌ তুমিনো কেনেকে নিবা দেউতাহতো ঘৰত কোনো নাই খুৰাহঁত আছিল বাৰু তথাপিও মানে আৰু। ঘৰৰ মানুহ মেইন কেইটা নাই যিহেতু নালাগে দিয়া। থাকিলোঁ তাৰ পিছ দিনোটো নাজানোঁ। কিয় চোৰটোৰ কাৰণে মানে ভয় আৰু আমাৰ চবৰে ভয়। তাৰ পাছত সেই চুৰটোৱে আৰু কি কৰিছে জানা চব জংঘলে জংঘলে ঘুৰি ঘুৰি আহি লাষ্টত আমাৰ ওচৰৰ আন্টি এটা আছিল আৰু ভাড়া ঘৰ বা এজনী সিহঁত দুটাই মানে কথা পাতি আছিল আৰু চোৰৰে কথা পাতি আছিল। চোৰে আহি কিনে সিহঁতক কি সুধিছে জানা হেৰি বাইদেউ ইফালে ইফালেদি মেইন ৰাস্তা ওলাব পাৰি নে সিহঁতেও দেখাই দিছে অ অ ভাইটি পাৰি কৈছে অ কিবা চুৰ ওলাইছে ন? আপোনালোকৰ ইয়াতে তাতে সিফালে চব গৈছে ৰব। সিহঁতৰ লগত কথা পাতি কিনে চোৰে দৌৰি পলাল।
সিহঁতে আনকি দেখিছে কি তাক গেঞ্জিটোত মানে ধৰা বগা গেঞ্জি আছিল। তাতে মাটি লাগি আছিল। তাৰ হাতত তাক বোলে শিকি মানে সিহঁতে সুধিব চাঞ্চে নাপালে, সি অ 'দিয়ক দিয়ক আপোনালোকে কথা পাতক বুলি কৈ কিনে অলপমান দূৰ ধৰা লাহে লাহে গৈছে, যাই কিনে তাৰ পিছত চেন্দেলযোৰ হাতত লৈ কিনে দৌৰিছে।
ইয়ে।
চবে চোৰ বিচাৰি হায়ৰাণ তাৰ পাছত চোৰে সিহঁত দুটাক মাত দি গৈছে, ভাৰা ঘৰৰ বা জনী আৰু মই গোটেই দিনটো টো পিছ দিনা ভয়তে আছো, তাৰ পাছত জিমি আমাৰ সিয়াৰ নাম মানে জিমি। সি কি কৰিছে আহ সি মানে মই যোনফালে যাওঁ আৰু সেইফালে যাই ৰখি থাকে আৰু মই যাতে ভয় নকৰো। সি মানে পুৰা মোক মানে প্ৰটেক্ট আৰু তাৰ। তাৰ পিছত আ দেউতাহঁত ধৰা সেইবাৰ এমাহ মানৰ পিছত আহিছিল হা। যোনদিনা আহিছে বা মাহত যি কেইদিন নাছিল আৰু মাহঁতে ফোন কৰে নহয় মই লাউট স্পীকাৰত দিও ন' সি মোৰ মুখৰ ফালে চাই কিনে যেনিবা সি কান্দিব, সি বুজি পাইছে। সেনেকুৱাকে চাই থাকে জানা আৰু মাথাটো পেলাই দিয়ে মোৰ গাত দি কিনে শুই থাকিব সি, তাৰপিছত মই যদি গান বজাও সি এতিয়া নাজানো ই আগৰ জন্মত চাগে গায়ক- চায়ক আছিল নেকি? সেই মই যদি গানো বজাও সি গান চান শুনি কেনে ধুনীয়া টোপনি মাৰে, ৰাতিপুৱা টাইমত মই সদায় গান বজা নহয় সি সদায় এক টোপনি মাৰিব।
আচ্ছা, তাক বাহিৰত থৈ দিয়া নে ঘৰৰ ভিতৰত থোৱা?
বাহিৰতে থাকে, বাহিৰত তাৰ এটা ৰুম বনাই দিছে দেউতাই পকাৰে। উ ধুনীয়াকে থাকে সি তাতে মানে ধৰা ঠাণ্ডা লাগিব তাত ঠাণ্ডাও নাপাই নাপায় সি তাতে আৰু গৰমৰ দিনতো মানে চিৰিৰ, চিৰিৰ তলত আছে তাৰ ৰুমতটো গতিকে ঠাণ্ডা পৰি তাৰ ধুনীয়াকে থাকে, এতিয়া মানে খোলা থাকে আৰু ৰাতি কেতিয়াবা ধৰা মানুহ আহিলে বন্ধ কৰি থ আৰু টুককে মানে ভালে হৈছে ৰ'বা বেপাৰী, চেপাৰী নোহোৱা হৈছে আজিকালি। নহ'লে আগতে গেট খন খুলি পুতুককে সোমাই আহে। আজিকালি মানে সি মুখখন ওলাই দিয়ে গেট খনেৰে।
হা ঠিকেই আছে। আমি আমাৰতো কুকুৰ আছে নহয় অ'কোৱা
কোৱা।
আমাৰ, আমাৰ দুটা আমাৰ দুটা দুতো ঘৰৰ ভিতৰতে থাকে।
ইয়ে।
মানে কোনোবা যদি হা মানে কোনোবা যদি হাত ভৰি ধুব যায় পিছফালে
উম।
দুই এটা, এটাই মানে এ হাল্লা কৰিব নহয়। আৰু এটা হাল্লা কৰবো মানে দুইটা ওচৰত যাই কেনে নাকামোৰে ওচৰত কেনেকে ইহঁতক ভয় খুৱাব।
তেনেকুৱা আৰু বহুত বুজি পায় মায়ে মাতে। এ মানে পোৱালিটোক মায়ে মাতে ঐ বোল আহ আহ আহ তেনেকুৱা মাতে। আহে মাৰ ওচৰ মাৰ লগতে ঘূৰি ফুৰে। আমাৰ লগত কাৰো লগত নাই, অকল মাৰ লগত।
উম' বুজি পাই জানা ইহঁতে বহুত বুজি পায়।
তাকে বহুত বুজি পায় মাকজনীৰ নাম ৰিম- পি কিন্তু আমি পেম্প্লো বুলি মাতো।
উম
সৰু পৰাই পেম্প্লু পেম্পলু বুলি থাকি গ'ল আৰু এতিয়া ৰিম্পি বুলি মাত- মাতিলে নাহে পেম্পলো বুলি মাতিলে আহে।
অহ মই যে চুকুলো পুকুলো বুলি মাতো তেতিয়াও আহে। আহি যায়, কিন্তু বেলেগে সেনেকে মাতিলে নাহে সি, তাক বেলেগে জিমি বুলিয়ে মাতিব লাগিব।
উম তাকে আৰু আমাৰ বায়েতো দুইটাকে বাবু, বাবু বুলি মাতে। আহ বাবু আহ আহ তেনেকে মানে খুৱাবৰ কাৰণে বায়ে খুৱাইতো।
অঁ তোমালোকৰ খোৱাই দিব লাগে?
উম খুৱাই দিব লাগে, মানে ভাতটো দিব লাগে আৰু।
উম। আমাৰ আমাৰ মানে এটা হটকেজ টাইপ আছে আৰু তাক দিয়া।
আঁহ
দি দিও নহয়, মানে সি এ যেতিয়া সেইটো দিব যোৱা যায়। সি এক পাক ঘূৰে দেই তাৰে পিছৰে। তাৰপিছত আৰু এতিয়া অঁ তাৰ পাছত সি আৰু নেচাও আৰু বেলেগ ফালে, খাবই আৰু সেনে- কা টাইপ উম।
ইহত‍ঁৰ থাকেই। আৰু খোৱা খোৱা খোৱা টাইমত যদি ইহঁতক লাৰি দিলা, নাই খং উঠি যায় সিহঁতৰ। তোমালোকৰ উঠে ই তাৰো উঠে নেকি?
অঁ খোৱা টাইমত হু হু এনেকে আহে, যদি তাক ডিষ্টাৰ্ব দিয়া যায় আৰু। এনে নাহে সি।
আমাৰ এই সৰুটো যোনটো ভোলা বুলি যে কৈছোঁ যে,
অঁ।
ই আগতে তেনেকুৱা আছিলে। মানে অ যেতিয়া প্ৰথম প্ৰথম তাক মাংস দিয়া হ'ল, মানে আমাৰ ষ্টাফে এই তেতিয়াৰ পৰা মানে এই তেনেকুৱা হৈছে। এতিয়া এতিয়া বাৰু নাই, এতিয়া যদি তাক লা লাৰিও দিওঁ। খোৱা টাইমত ই একো নকয়, কিন্তু মাকে ওচৰত যালে খং উঠে তাৰ।
অঁহ।
নহলে ই মাকৰ ওচৰত আহিলে মাকৰ খং উঠে।
অঁ অঁ।
দুয়টাকে বেলেগ বেলেগ দিব লগা হৈ যায়।
উম।
নহলে কাজিয়া কৰে ন, ইয়াক চিকলি দি বান্ধি দিওঁ, তাক চিকলি দি নাবান্ধো।
অহ।
আৰু আৰু এটা বস্তু আহ মায়েতো সৰু তে বান্ধি দিছিলে ন তাক, আঁহ ভোলাক। এই তেতিয়া পৰা মানে এই ৰচী দেখা পালে ভয় কৰে।
উম উম।
ৰছী হওক বা চিকলি হওক দেখা পালে বহুত ভয় কৰে। তাক বান্ধব নোৱাৰি। একদিনতো মায়ে চিকলি দি বান্ধি দিছে তাক।
উম।
মই কৈছো কিয় বানধা লাগে এনোকা চিঞৰ লগাইছে ই ৰুমৰ ভি তৰত কান্দি দিছে‌ অঁ।
উম।
তাৰপিছত মই খুলিছোঁ, তাক তাৰপিছত অ এদিন আৰু এদিন বান্ধি দিছে ই চিকলি লৈ পলাইছে গ'ডাউনৰ কোনটো গ'ডাউনৰ ভিতৰত সোমাই গৈছে তাক বিচাৰি পোৱা নাই লাষ্টত বিচাৰি মেলি চিকলি খুলি লৈ আহিছো
অ
তাৰপিছত আকৌ এতিয়া চিকলি দেখা পালে ভয় কৰে অঁ। জিন জিন যোনদিনাখন মই তাক বেল্ট বান্ধিছো নতুন নতুন মই বেল্ট কিনি লৈ আহিছো তাৰ কাৰণে। যাতে আৰু মানুহে চিনি পাওক যে আমাৰ কুকুৰ বুলি। ত তাৰ বেল্ট আনি দিছোঁ ন বেল্ট লগাইছোঁ বেল্ট লগাতেও তাৰ ভয়।
অ
আৰু বেল্টটো লগাই দিছো নহয় উম আৰু এতিয়া বেল্টটো লগাই দিছো বেল্টো লগোৱা পিছত ই মোৰ ওচৰত আৰু ৰখা নাই। ই ডাইৰেক্ট মাৰ পিছফালে যাই কেনে লুকাইছে মোৰ মাৰ পিছফালে
হু হু
তাৰপিছত আমি চাহ খাব বহিছোঁ, মায়ে তলত বহিছে ন মাৰ কুলত মানে নিজৰ মুখটো ধুই থৈ কেনে শুই গৈছে সি।
অ
তেনেকুৱা বহুত বহুত বুজি পায় বহুত
উম
কুকুৰকেইটা বুজিও পাব লাগে দিয়াচোন
উম সিহঁতক এবছৰ এবছৰ এবাৰ দিলেও মানে সিহঁতৰ মনত থাকে।
উম তাকে আৰু সৰুটোৰ বাৰু একবছৰ হোৱা নাই জানুৱাৰীত জন্ম পাইছেহে চাৰি তাৰিখে
কি হয় সি লোকেল হয় নে লেব্ৰাডৰে অ?
কিন্তু বহুত বুজি পায়। আহ তুমি বিশ্বাস কৰিবা কিমান, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই- ছয় মাহৰ কুকুৰ ছয় মাহৰ কুকুৰ কে কেনেকুৱা থাকিব লাগে ই কেনেকুৱা তুমি তাক যেতিয়া দেখা পাবা নহয় তুমি ক'বা যে সেই এইটো ছয় মাহৰ কুকুৰ নহয়। এক বছৰৰ বুলি উম এ নাই নহয় লোকেল কুকুৰো ইমান ডাঙৰ নহয়।
উম
মানে খোৱা লোৱা ভাল লাগ ভাল থাকিব লাগিব তেতিয়াই হ'ব।
হেল্ল' হেল্ল' শুনা পাইছানে? অ মই কি কৈছিলো লোকেল কুকুৰ মানে তেনেকুৱা নাথাকে। আমাৰ আহ মই যোনটো ফালেদি কামত যাওঁ,
উম
তাতেও ধুনীয়াৰ কুকুৰ আছে নহয় ছয়মাহ, সাত মাহ তেনেকুৱা হৈ আছে। একদম ক্ষীণ- মীন।
অ' চাপৰ, চাপৰ আৰু সেইকেইটা বেছি খিং খিঙিয়া লোকেল গে টা বহুত বেছি এগ্ৰেচিভ সেই গেটা। আমাৰ ওচৰতো এটা আছে তাৰ মূৰটো চুলে মানুহকো কামোৰে ই
হে মানে, মানে গাড়ী লৈ যাব নোৱাৰি আৰু এইটো চাইড এতিয়া।
গাড়ী মানে কেনেকুৱা জানা গাড়ীৰ পিছে পিছে খেদি, খেদি। মানে কামোৰে আৰু সেনেকুৱা টাইপি
এই তাকতো উম, উম তাকতো এতিয়া তাকতো মাৰি দিব লাগে একচুৱেলি।
এই সেটোৱেতো নামাৰে জানানে কোনেও। সেইটোৱে মানে নামাৰি লৈকে ধৰা আগতে মিনিচিপালকে নিছিলে ন'।
উম উম
তো নিব পাৰা নিনিয়ে সিহঁতেও।
দূৰ পৰা নিনিয়ে আমাৰ ইয়াৰ পৰাতো